হেল্ল'
অ', হেল্ল' কি খবৰ? ভাল ভাল ভাল তোমাৰ কি খবৰ কোৱাচোন।
মোৰ ভালেই, তুমি কেনে আছা?
মই ভাল, কি কবা আৰু ইমান গ-গৰম দিছে।
হয় এইকেইদিন ইমান গৰম, বহুত বেছিয়ে হোৱা যেন লাগে।
অ', এতিয়া মানে আজি বেছিকে লাগি আছে, কিয়নো আমাৰ তাতে মানে কি হ'ল ৰাত ৰাতিপুৱা বৰষুণ দিছিল অলপ মান।
বৰষুণ দিয়াত কি হ'ল এতিয়া বেছিকে গৰম লাগি আছে।
হয় হয় বেছি ব, মানে অলপ বৰষুণ দিলে গৰমতটো বেছি বাঢ়ি যায়।
অ', সেনেকুৱা হৈছে, এনেকুৱা হ'ল মানে ৰাতিপুৱা অলপমান বৰষুণ দিছে। বৰষণ বৰষুণ দিয়াৰ পিছত আপোনাৰ বৰষুণটো অলপ হয়। দিয়াৰ পিছত গৰমটো আৰু বাঢ়ি গ'ল এনেকুৱা যেন লাগি আছে।
দুপৰীয়াৰ সময়তো বাহিৰলগ বাহিৰলৈ ওলোৱাটোই কঠিন লাগে।
অ', সঁচা কৈছা দে তুমি এ বাহিৰত ওলাব ইচ্ছাই নকৰে।
হয়, গৰমে এই গৰমত ঠাণ্ডা পানী আৰু ফল খাই থাকিবলৈ বেছি মন যায়।
অ', অ', অ', ঘৰৰ ভিতৰত সোমাই থাকিলে আৰু আজিকালি কি কবা আৰু আজিকালি গছ-গছলিবলাক ইমান কমকে হৈছে, আগতে দেখোন আগতে মানে গছৰ তলত বহিলে যেনেকুৱা লাগে এচি তলত বহি আছোঁ, এনেকুৱা লাগে। আজিকালি গছ গছনিবিলাক কাটি চাটি শেষ কৰি দিয়ে, ।
এই গৰমৰ দিনত তুমি কি কৰি ঠাণ্ডা হৈ থাকিবলৈ চেষ্টা কৰা বাৰু?
মই কি কৰিম আৰু এতিয়া বেছিকে ঠাণ্ডা পানী গা ধু আৰু অলপ পিছত পিত গা ধুই দিওঁ। ৰাতিপুৱা এবাৰ গা ধুই দিওঁ, তাৰ পিছত দুপৰীয়া আৰু এবাৰ ঘৰত ধুম। তাৰ পিছত ৰাতিকে খোৱাৰ পিছত খোৱাৰ আগতে আৰু এবাৰ গা ধুউ। কি কৰিম আৰু আৰু বাহিৰতো ওলা
এই ফল তোমাৰ মানে তৰমুজ গৰমৰ দিনৰ ফল বিলাক তৰমুজ লেমন চৰ্বত এইবিলাক খাব লাগে আৰু পাতল কাপোৰ পিন্ধিব লাগে, দুপৰীয়াতো বেছি সময় বাহিৰত নাথাকোয়ে মই।
অ', বাহিৰত লবই নোৱাৰো আজি ৰাতি ৰাতিপুৱা, ৰাতিপুৱা ছটাৰ আগৰ পৰা ইমান ৰ'দ দি থাকে যেনেকুৱা লাগি থাকে দুপৰীয়া হৈছি বাৰটা
দি কেতিয়াবাতো সন্ধিয়া অলপ খোজ কৰিবলৈ যাওঁ
অ', নাই আজিকালি সন্ধিয়া কি চাৰিটা পাঁচটালৈকে ৰ'দ হৈ থাকে, বাহিৰ ওলাবই ল'বই নোৱাৰো
হয়।
আৰু তোমাৰ তাতে কোৱা বৰষুণ দিছে নে, নাই তাতে বৰষুণ টওদিয়াই নাই চাগে
মোৰ মোৰ তাতো এই কালি ৰাতি অলপ বৰষুণ দিছিল, তাৰপিছততো আৰু। মোৰ ফালে হ। পোহৰত অলপ ঠাণ্ডা ঠাণ্ডা হৈছিল।
বৰষুণতো দিলে অলপ ঠাণ্ডা হ'ব, বৰষুণটো দিয়া নাই। আৰু বৰষুণ দিলে দেখোন গমেই পোৱা, বৰষুণ দিলে তাৰপিছে এজাহাৰ বৰষুণ দি দিয়ে, বানপানী নিছিনা হৈ যায়। বৰষুণ দিলে।
হয়। মোৰতো মানে মোৰ ঘৰৰ পৰা মানে জালনাৰ কাষত বহি কেনে বৰষুণ চাবলৈ বহুত ভাল লাগে।
অ'। না আমি কেতিয়াবা কি কৰো বৰষুণ দিলে গৰমত কি কৰো, বাহিৰত ওলাই যাওঁ।
হয়।
কি কৰিম ইমান গৰম দিছে, বাহিৰত ওলাই যাওঁ বৰষুৰ বাবে গা ধুই লৈ হৈ যায়। ঠাণ্ডা হৈ যায় গাটো।
বৰ বৰষুণৰ সময়ত তো আমাৰ চাহ-পকৰা, গৰম জলপান খোৱাৰ মজাই বেলেগ।
অ', অ', এইটোক চাচ বুলি কৈছে দেই, এইটো ও, পেহীয়েক বস্তু, বস্তু বেলেগ, ভাল লাগে আৰু। এতিয়া এইফালেদি বৰষুণ বৰষুণ আহি থাকে এইফালেদি গৰম চাহ আৰু পকৰা, চকৰা কিবা খাই থাকিলে ভাল লাগে, বচ।
ঠিক, ঠিক, ঠিক কৈছা। মইতো মানে সৰুতে বহুত মজা কৰিছিলো। এ, বৰষুণ দিলেই বাহিৰত ওলাই যাওঁ। তাৰপিছত মানে, ঘৰ তাৰপিছত ঘৰত আহি কেনে মা খং কৰে। বোলে কিয় ওলাইছা, এতিয়াতো জ্বৰ আহি যাব। কাঁহ হৈ যাব এনেকে কৈ থাকে।
অ', আগ অ', আগতে আমাৰো কৰিছিল এনেকুৱা। আজিকালি মানে, সৰু ল'ৰা-ছোৱালীগাল ওলাব নিদিয়ে আৰু ইমান। কিয়নো সেই বেমাৰ চেমাৰ লাগি যায়, বৰষুণৰ পানী দি। বেমাৰ চেমাৰ লাগি পৰি যাব পাৰে। আগতে মানে, আগতে ইমান হেৰি নাছিলে, এই আগতে মানে মোবাইল চোবাইল নাছিল নহয়। সেই কাৰণে বাহিৰত খেলাও খেলে, বহুতে বাহিৰত খেলিছিলে, এতিয়াহে
আগৰ দিন টোৱে মানে বহুত ভাল আছিল, মইতো ভাবো তেতিয়া ফোন চোন নাছিল চবে চবৰ লগত মিলি, বাহিৰত খেল, পাথৰত যাই কেনে
অ', নাই সেই আৰু, আগতে চবে মিলি কেনে গল্প চল্প কৰিছিল। অ', সৰু ডাঙৰ একেলগে মিলি কেনে গল্প কৰিছিলে, খেলিছিলে। কিমান নো খেলিছিলিক কিমাননো খং কৰিছিলে ঘৰত, মা-দেউতাহঁতে বাহিৰত খেলি থাকে বাহিৰত খেলি থাকে পঢ়িব লাগে, পঢ়িব লাগে, আৰু এতিয়া এতিয়া কৈ থাকে বাহিৰত খেলিব নাযায়, বাহিৰত খেলিব নাযায়।
অ', সদায় তুমি কি কোৱা, আজিকালিৰ সৰু সৰু বাচ্ছা বিলাক মানে ঘৰত খালি ফোনে, ফোনে, ফোনতে সোমাই যায় আৰু
উ।
আমাৰ টাইমটো এনেকা নাছিল।
আজিকালি এনে হৈছে। এ, সৰু ল'ৰা কি সৰু ল'ৰা যদি মানে কি হয় এবছৰৰ ষ্টাৰ্ট কৰে এবছৰৰ পৰাই ষ্টাৰ্ট হৈ যায়। মোবাইল চোৱাটো, মানে মোবাইল নধ মোবাইল নহ'লে খোৱা লোৱাতো বন্ধ হৈ যায় এনেকুৱা হৈছে।
হয় আৰু এইপিনে মা-মাহতেও দি দিয়ে আৰু মানে বাত্চা নাখাব।
সেইটো ইমান বেয়া কাম কৰে নহয়, দিব নালাগে আৰু সি সৰুৰ পৰাইটো অ', অভ্যাস কৰি দিলে, এইটো বেয়া হয় ন, পিছত ডাঙৰ হ'লে মোবাইল নহ'লে একো নহ'ব পিছত।
ঠিক কেতিয়াবাতো বৰষুণৰ কাৰণে মানে য-যান-জট আৰু পানী জমা হোৱাতোৱে সম সমস্যা হয়।
অ', সমস্যাটো হৈ থাকে, বেছিকে হৈ থাকে মহানগৰত হৈ থাকে বেছিকে, তোমাৰ সেই না নলা- নৰ্দমাবিলাক, জাৱৰ- জোথৰ হৈ কিনে জাম হৈ যায়। আৰু মানে পানী-চানী বিলাক হেৰি হৈ যায়, পানী-চানী ওলাব ৰাস্তা নাপায়।
পুৰা জল জমা হৈ যায়, গ-ট্ৰাফিক জাম হৈ যায়, বহুত-বহুত মানে বেয়া সমস্যা হয়।
সেই আৰু লেতেৰা-চেতেৰা জমি যায়, চব মানে য'তে-ত'তে পেলাই থৈ দিয়ে নহয়। ৰাষ্টা-চাষ্টা বিলাক, যেতিয়া ব-বৰষুণ দিয়ে, তেতিয়াতো পানী বিলাক ওলাবই নোৱাৰে। সেইকাৰণে ৰাস্তা-চাস্তা বিলাক বন্ধ হৈ যায়, ড্ৰেন-শ্ৰেন বিলাক বন্ধ হৈ যায়, পানীৰ পিছত ৰাস্তাত ওলাই যায়।
ঠিক
সেইটো বহুত সমস্যাটো দেখা দিয়া হৈছে।
টো দিনবোৰ মানে শান্ত আৰু ধুনীয়া লাগে।
অ', সেইটোয়ে আৰু মানে বৰষুণটো দিলে আৰু মনৰ সান্তনা আৰু অলপ ঠাণ্ডা হ'ল।
উম।
সেই আৰু।
ঠিকে। মানে তোমাৰ যদি এটা বাচ বাচিব লাগে, গৰম নে বৰষুণ তুমি কোনটো বাচিবা?
চোৱা, বৰষুণ দিলে তুমি বাহিৰত ওলাব নোৱাৰা, কিন্তু গৰম দিলে তুমি বৰ বাহিৰত ওলাব পাৰিবা। বৰষুণটো মোৰ মতে বৰষুণটো দিব লাগে ৰাতিকে। ৰাতিকে দিলে তোমাৰ কি হয় অ', এনে দোকান-চোকান বিলাক গোটেই দিনটো তোমাক চলিব পাৰে, বৰষুণ দিলে কি হ'ল দোকান-চোকানৰ বেপাৰটো কমি যায়।
হয়, সেইটোও হয়, কিন্তু মই বৰষুণ বাচি মানে ইমান গৰমত মই বাচিব নোৱাৰো, মানে পৰিবেশতো অলপ সতেজ হৈ যায়।
বৰষুণ যেনেকুৱা দৰকাৰ, তেনেকুৱা ৰ'দো দৰকাৰ। সেইয়া আৰু দুটাই মিলি কিনে চলিব লাগিব, কিন্তু এতিয়া যেনে হৈ থাকে, হৈ আছে
হম।
এতিয়া ইমান তাৰমানে বৰষূণ হৈ আছে, তাৰে কাৰণে মতলব অ', তাৰ কাৰণে মানে আৱহাটো ইমান বেয়া হৈ আছে মানে যতে মানে হেৰি নাই, বৰষুণৰ কোনো হেৰি নাথকে, সময় নাথকে। কেতিয়াবা বৰষুণ দি দিয়ে, কেতিয়াবা আৰু ৰ'দ দি দিয়ে। তেনেকুৱা এটা সময় আছিল, সেইটো সময়তে বৰষুণ দিব, এইটো সময়তে ৰ'দ দিব, এইটো সময়তে এ, হেৰি দিব, ঠাণ্ডা দিব, মানে এতিয়া আৰু বৰষুণৰ কোনো হেৰি নাই, সময় নোহোৱা হৈছে।
ঠিক ঠিক, ঠিক কলা আপুনি।
সেই আৰু যেনেকুৱা অঁ, বৰষুণ দৰকাৰ সেনেকুৱা ৰ'দো দৰকাৰ।
অঁ, চবেই দৰকাৰ নহ'লেতো আমাৰ খেত খেতি বাৰীও নহ'ব ৰ'দৰ কাৰ মানে ৰ'দৰ কাৰণেতো খেতি হয়, খেতিৰ বৰষুণ-বৰষুণ না দিলে ৰ'দ না দিলেতো এইবিলাক নহবয়ে আমি চাওঁল খাব নোৱাৰিম।
সেই আৰু কৃষি এই বস্তুবিলাক খেতিয়কৰ দুটাই বস্তু দৰকাৰ। তোমাৰ হেৰিয় কৰিব লাগিব, অঁ তোমাৰ ৰ'দো লাগিব বৰষুণো লাগিব দুটাই লাগিব। মই ভাবো মানে বেপাৰ দোকান বিলাকৰ কাৰণে ভাবো মই, এনে যে বৰষুণতটো ৰাতিকে দিলে ভাল, ৰাতিকে দোকান পোহাৰ বিলাক বন্ধ হৈ যায়। চবেই ঘৰৰ গুচি যায়, ঘৰাৰ সোমায় যায়। তেতিয়া বৰষুণটো দিলে প্ৰব্লেম নাথাকে, ইমান অসুবিধা নহয় আৰু গোটেই দিন টো মানে ৰ'দ থাকিলে মানে বাহিৰত ওলাব পাৰিব মানুহে যাই কিনে। চৱা কিবা কিবা বস্তু চস্তু কিনিব পাৰিব খোৱাৰ, বস্তু নহ'লে কাপোৰ চাপোৰ কিনিব পাৰিব। মানে বৰষুণতো যাব ওলাব নোৱাৰাৰে ইমান প্ৰব্লেম অসুবিধা হৈ যায়। সেইটো মই ভাবো।
ঠিক কৈছা।
অঁ। আৰু সেই আৰু বৰষুণটো দিলে ভাল আৰু। মনে মই বৰষুণতটো মো, খাব, ভাল পাওঁ আৰু ঠাণ্ডাতো কমকে ভাল পাওঁ, কিয়নো ঠাণ্ডাটো ইমান হেৰি নকৰিব নোৱাৰো মই। আহ সহ্য কৰিব নোৱাৰো, গৰমটো সহ্য কৰিব পাৰো
অ', এইটোয়ে কিন্তু সচ চা এইটোও সচা কথা ক'লা, মানে ঠাণ্ডাৰ দিন কিন্তু আমি মানে ইমান সহ্য কৰিব নোৱাৰো, যিমান মানে গৰমটো সহ্য কৰিব পাৰো আম
নাই, নাই চবৰ-চবৰ বস্তুটো বে-বেলেগ-বেলেগ থাকে, কোনোবাই- ঠাণ্ডাতটো বেছিকে ভাল পায়, ঠাণ্ডাতো সহ্য কৰিব পাৰে, আহ গৰমটো সহ্য কৰিব নোৱাৰে, যেনেকুৱা গৰমত আহ হেৰি লগাই দিয়ে, এচি এচি এচি লগাই দিয়ে গৰমতটো সহ্য কৰিব নোৱাৰে। ফেনৰ তলত থাকিব নোৱাৰে। এচি লগাই দিয়ে আৰু বহুতে আছে ঠাণ্ডা সহ্য কৰিব পাৰে। বৰফত থাকিব পাৰে আৰু গৰুৱাৰ আছে। ঠাণ্ডাত সহ্য কৰিব নোৱাৰে অলপ এচি বতাহ খালেই কিবা খালেই বেমাৰ ধৰি যায়।
অঁ আ এচি কাল আজিকালিতো এচিত বেছি থাকিলো বেমাৰ লাগে।
সেই সেইটোয়ে আৰু মই এচিটো ইমান ভাল নাপাওঁ কয়নো কি আৰু ভাল নাপাওঁ কিন্তু এ চিৰ তলতে থাকিব লাগে কামত যাওঁ যেতিয়া এচিৰ তলতে থাকিব লাগে সেইটোৱে আৰু প্ৰব্লেম হৈ গল মোৰ। কিয়নো এই আৰু এচিৰ তলত থাকো বাহিৰত ওলাও এই গৰমতটো লাগি যায়। আকৌ গৰমৰ পৰা ঘামি চামি যাওঁ আৰু এই এচিৰ তললে যাওঁ ঘামটো শুকাই যায় সেইকাৰণে আৰু বেমাৰতটো লাগি যায় মোৰ।
অঁ হয় হয়, এই এনেকে হ'লেতো বেমাৰ হৈ যায়।
তয়ে আৰু সেইটোৱে আৰু আৰু আমি অকলে কাম নকৰো নহয়, চবেই কাম কৰে সেই বন্ধ কৰিব নোৱাৰো। এক চানাতে কাম কৰিব লাগে।
ঠিক।
ঠিক আছে দিয়া, তোমাৰ লগত কথা পাতি কিন্তু ভাল লাগিল।
ঠিক আছে দিয়া। ভাও বহুত ভাল লাগিল, আকৌ আমি কথা কত পাতিম কেতিয়াবা।
অ' ঠিক আছে দি।
ঠিক আছে।